ল'
হেল্ল'।
হেল্ল'।
কি কৰি আছা? এনেই আছোঁ। হেল্ল'।
খবৰ পাতি
ভালেই ভালেই, তোমাৰ? অ', বাকী এনে কি পঢ়ি আছা এতিয়া?
এতিয়া তোমাৰ বি এ কৰি আছোঁ। অ' বি এ লাষ্ট ছেম। তুমি?
মই এই বি এ থাৰ্ড ছেমত এইবাৰ।
অ', অ'।
বাকী এনে ক'ৰবাত ফুৰিব যোৱা নাই গৰম বন্ধত?
ফুৰিবতো যোৱা নাই বাৰু এতিয়ালৈকে।
অ'।
তাকে এতিয়া যাম বুলি ভাবিছোঁ। লগৰখিনিৰ লগত এনেকে কথা চথা পাতিছোঁ বাৰু, এতিয়া ক'ত যায় ঠিক হোৱা নাই। ক'ত যায় এতিয়া।
উম, যাব পাৰা ফুৰিব।
উম, বাকী খোৱা বোৱা হ'ল নে নাই?
খোৱা বোৱা হ'ল। তোমাৰ?
অ' ময়ো বাৰু।
উম।
এনেই অলপ ওলাই আহিছিলো ইফালে। তাকে ভাবিলোঁ এপটোক কল এটা কৰি লওঁ বুলি।
উম।
হয়।
বাকী এনেই কিবা ধৰ বিজনেচ চিজনেচ কৰা নাই আৰু?
বিজনেছটো এতিয়া কৰি আছোঁ বাৰু ইয়াত। তাৰ, বিজনেচ মানে তোমাৰ হেৰি পাৰ্টনাৰচিপ টাইপৰ আৰু।
অ
ওচৰতে মানে এনেকে বড়ো ল'ৰা এটা আছে লগৰে হয়।
উম
তাকে মানে গাহৰি পুহিব দিছো আমি মানে দুটাই মিলাই কিনে অলপ ইনভেষ্ট কৰি পঢ়ি আছে বাৰু সি আদিত সেইবতে বুলি ক'ব পাৰি
অ
তাৰপিছত সি এয়া কৰি আছে দৰকাৰ হলে মই যাম আৰু
অ
তাৰপৰা তেনেকেই চলি আছে হয় লক চোন কমপ্লিট কৰি আৰু কিবা কিবি খুলিম বুলি ভাবিছো আৰু তাৰপিছত উম আৰু এজন লগৰ লগত মানে মিলি কেনে পাৰ্টনাৰশ্বিপ কৰি
উম
মানে সি কাপোৰৰ দোকান দিয়ে আৰু
উম উম
আমাক কাপোৰৰ দোকান দিয়ে মানে কি কৰে গাঁৱে গাঁৱে মানে যায় আকৌ তাৰ দোকানো আছে। সেই দোকানৰ আহি বেছে মই মানে প্ৰিন্টেড না কিনিম ভাবিছো প্ৰিণ্ট কৰা মচিনটো পৰা তোমাৰ ধৰি লোৱা মাইজ টি চাৰ্ট বনাব পাৰি।
অ পাৰি
এতিয়া যেনেকে তোমাৰ ধৰি লোৱা যোনবোৰ এতিয়া জেনেৰেশন খিনি
উম
তেখক কেনেকুৱা ধৰণৰ কাপোৰ লাগে সেইটোতো আমিহে জানো
উম উম।
এজনে কিছুমানেতো এনে জাষ্ট এটা ডিজাইন দি কিনে বনাই দিয়ে আৰু। কোনটো টাইমত কেনেকুৱা টাইপৰ কাপোৰ লাগে, বা কোনটো টাইমত কেনেকুৱা পিন্ধে এইটোতো আমি জানিম ন, সেইটো টাইপত বনোৱা এ প্ৰিণ্ট কৰিব কাৰণে মানে মেচি খিলিনা লম বুলি ভাবিছো আৰু, তাৰ লগতে বিজনেছ কৰি উম।
উম
বাকী তুমি একো কৰা নাই?
মই কৰি আছো, মোৰ ব্ৰইলাৰ ফাৰ্ম আছে তোমাৰ। এখন আছে নিজৰ, উম এখন নিজৰ আছে। আকৌ গাহৰি ফাৰ্ম এখন আছে, সেইখন পাৰ্টনাৰশ্বিপত খোলা আৰু মই।
অঁ অঁ
আকৌ তোমাৰ এনেকুৱা উ মানে ধৰ সন্ধিয়া সন্ধিয়া এনেকুৱে মম চাওমিনৰ দোকান মন্দিৰৰ ফাষ্টফুডৰ
অঁ
বাহিৰত থাকোতে মই মাজতে বাহিৰত গুচি গৈছিলো যে।
অঁ।
তাত থাকোতে শিকি আহিছো বনোৱা, এ লগৰটো মই দুটাই খুলিলো আৰু।
অঁ কাৰিকৰ তুমি নিজেই আৰু।
উম, ৰামৰ নিজে সি মানে বস্তু, চস্তু বিলাক দিয়ে ধৰ।
অঁ অঁ, অঁ ঠিক আছে তেনেহলে উম, বাকী এনেই গো ফুৰিব যোৱা নাই?
ফুৰিব মানে যামহে তোমাৰ কাইলৈ যাম বুলি ভাবিছো আমি মানে আজি ব্ৰইলাৰখিনি নিবতো।
কাৰণ
মই কাইলৈ যাম বুলি ভাবিছোঁ আৰু আজি ৰাতি নিবজে ব্ৰইলাৰখিনি।
অ', অ' এনে ক'ত যাম বুলি ভাবিছা?
আমি টাৱাং চাইডে যাম ধৰ তোমাৰ দু দিনমান যাম বাইকত যাম বুলি ভাবিছো দুদিন, তিনদিন তেনেকুৱাকে। অলপমান ঘূৰি- চুৰি আহিম আৰু।
অ', অ'।
আকৌ ই, ই গৈছিলে তোমাৰ। ই এটা জেগা আছিল তাতো যাম বুলি কৈছো এই টাৱাংৰ ওচৰতে। কি গাও বুলি কৈছিল? ভালেই বোলে তাত, উম?
কেইদিনৰ ট্ৰিপ?
তোমাৰ এনে এসপ্তাহৰ কৰা হৈছে এয়া মানে কেইদিন হয় আৰু তাত।
আ
উহু সেই অনুযায়ী ধৰ আমি বস্তুবিলাকো লৈছো এসপ্তাহৰ কাৰণে আৰু বেছিকে লোৱা নাই। তেওঁ আৰু অলপমান বেছিকে লৈছে কিছুমানে ধৰ।
অ'এনেই কেইজনমান ওলাইছা?
আমাৰ তোমাৰ দৰ দছ, বাৰজনমান ওলাইছে এতিয়ালৈকে। উম, যোৱা যদি কন্টেক কৰিবা আমাৰ লগতে।
আগতে যোৱা কৰা আছে নে নাই?
আগতে মানে এবাৰ গৈ আহিছোতো তেনেকে বাইকতে এ, সেইটো কাৰণে এবাৰো যাওঁ। এবাৰ মানে অকমান বেলেগ জেগা চাম আৰু এবাৰ আগত তে যাওঁতে ধৰ তোমাৰ টাৱাংখন চালোয়েই প্ৰায়ভাগ জেগাই চালো এবাৰ মানে ধৰ নোচোৱা - নোচোৱা জেগাবিলাকত যাম আৰু অলপমান।
অ', অ'।
উম।
আমাৰ তেনেকুৱাই মানে লগৰ এজন আছে আৰু সি মানে ধৰ লগ লগৰ মানে মোতকৈ বয়স ডাঙৰ বাৰু, দাদাই হয় কিন্তু লগৰ নিচিনা
অ'।
মানে এইবোৰ টুৰিং কৰাই মানে এনেকে তোমাৰ ধৰি লোৱা ক'ত, ক'ত যাবা কি কৰিবা কি কি চাবা মানে তাৰ এখন গাইড বুক থাকিব। ত' সি তোমাক মানে এনেকে কল কৰি চব বুজাই দিব যে এনেকুৱা এনেকুৱা জেগাত যাম এইটো - এইটো চাম এনেকে - এনেকে মানে থাকিম ইমান দিনৰ মানে এনেকে বাজেট এটা দি দিব। তোমাৰ পৰা মানে এনেকে ধৰে যি জন যায় আৰু তুমি যেইজন যাব পাৰা। তেনেকে কৰি মানে এনেকে তোমাৰ হেৰি চিষ্টেম আৰু বুক কৰিব লাগে। অ গোটেইখিনি মানে সিয়ে এৰেঞ্জ কৰে আৰু খোৱা - পুৱাৰ পৰা ধৰ তোমাৰ ঘোৰুৱা
উম।
চব মানে সি এৰেঞ্জ কৰি লবি, তোমাৰ জেগাটো বাছ তুমি চিলেক্ট কৰিব লাগে। তাৰ মানে যদি এনেকে আগতে গৈ নোপোৱা জেগাত যদি যোৱা মানে তেনেকা গা গাড়ীত ল লাগে যদি মানে ল'ব পাৰা, কনটেক্ট কৰিব পাৰা। দাদাৰ নম্বৰটো মই তোমাক পাৰ্চনেল কে দি দিম বাৰু।
অ', হ'ব বাৰু মই কৰিম, উম। আমি মানে ভাবিছো এইবাৰ ধৰ এইবাৰ টাৱাং গৈ আহিলো এবাৰ নোযোৱা জেগাত যাম বুলি সেইটো কাৰণে আৰু। তাৰপিছত এতিয়া কি হয় আৰু মিলিলে যাম আৰু নিমিলিলেহে সেই থাকিব তেনেকে।
অহ।
আৰু তোমাৰ মেঘালয় চাইদে উম সেই মেঘালয় চাইডে আমিও যোৱা নাই যে মেঘালয় চাইডে ধৰ টাৱাং ঘূৰি আহি তাৰ পিছত যাম বুলি ভাবিছো আৰু।
অ আমি এনে তোমাৰ ষোল্ল তাৰিখে যোৱাৰ কথা আছে।
উম।
চব বুক হ'ল বাৰু ট্ৰেইনত যাম।
অ ক'ত যাব পিছে?
ট্ৰেইনত ইয়াৰ পৰা তোমাৰ হেৰিলৈকে যাম শ্বিলংলৈকে।
উম।
শ্বিলঙৰ পৰা মেঘালয় যাম।
অ ভালেই তেতিয়া হলে।
উম মানে অলপ দীঘলীয়াকে লৈছো আৰু মানে চু্টিটো পাইছো ন।
উম।
অলপ মানে ভালকে ঘূুৰো বুলি তাতে এই যোনজন দাদাৰ কথা কৈছিলো যে তেওঁ যাব মানে তেওঁৰ লগত এনেকে মানে নিজৰে নিচিনা লগৰ টাইপৰ হয় আমাৰ।
উম উম।
তেনেকে চবে আমি ওলাইছো বাৰু পোন্ধৰ জন মান ওলাইছো।
উম।
এনেকে কৰি মানে ঘূৰিম বুলি ভা বিছো আৰু অলপ টুৰিং কৰিম। জেগাবোৰ ধুনীয়া ন তাত।
অ মেঘালয়ৰ জেগাবোৰ ধুনীয়া বোলে, তাকে যাব লাগিব আমিও।
উম ৱাটাৰফল চোৱাটাৰফল ঢেৰ আছে।
উম আমি যে কাই আৰু সে তোমাৰ ধৰ এতিয়া গৈ আহি ধৰ তাৰপিছত এসপ্তাহ দুসপ্তাহ মানৰ পিছতে আকৌ যাম চাগে মেঘালয় চাইডে।
অহ।
উম আমাৰো মানে সেই তেনেকুৱা ধৰ তোমাৰ বাইকত ধৰ ৰাইডিং কৰা তেনেকুৱা গ্ৰুপ এটা আছে যে।
অহ।
উম উম তাতে ঘূৰি ফুৰো আৰু।
অ নেকি ইউটিউব চিটিউব কৰা নেকি?
ইউটিউব মানে লগৰ এটাৰ আছে ইউটিউব চেনেল এটা সি কৰে মই নাই সেইবিলাক। মই মানে সেই গ্ৰুপটোতে সা অ ব্লগিং টাইপৰে কৰে ইনষ্ট্ৰাগ্ৰামত দিয়ে তোমাৰ।
অ এই সেইবোৰতো আজিকালি ভালেই বাৰু। এইবোৰতো ধেৰ পইচা আছে কৰিব জানিলে উম। প্ৰথমে ধৰি লোৱা তুমি অলপমান ইনভেষ্টমেন্ট কৰিব লাগিব আৰু ধৰি লোৱা ভাল কেমেৰা এটা লাগিব।
অহ।
তাকে তোমাৰ এতিয়া ব্লগিংটো এতিয়া কিহৰ ওপৰত কৰা যদি তুমি ধৰি লোৱা ম ট' ব্লগিং কৰা তেনেহ'লে গাড়ী তেনেকে মানে ট্ৰেভেলবোৰ কৰিলে মানে ব্লগবোৰ বনাব লাগিব।
উম
তাৰ কাৰণে তুমি মানে এডিটিঙৰটো নিজৰটো নিজে কৰ্চ কৰিলে ভালেই।
উম।
যদি তুমি নিজে ধৰি ল কৰ্চ নাই কৰা তেনেহলে এতিয়া আকৌ এডিটিং কাৰণে এক্সট্ৰাকে মানে মানুহ ৰাখিব লাগিব।
উম
যাৰ মানে এক্সপিৰিয়েঞ্চ থাকে অলপ মান কৰ্চ থাকে স্কৰ্প মানে কমপ্লিট কৰিবলে থাকে।
উম
ইনক দিব লাগিব আকৌ এডিটিং কৰিব লাগিব, মানে ষ্টাৰ্টিঙত তোমাৰ অলপ ই ষ্ট্ৰাগল হ'ব লাগিব আৰু, মানে অলপ লাগিব কিন্তু দিন সেইটোত ইউটিউবত। পতকে মানে হৈ নাযায় আৰু, উম।
সি নিজেই জানে ধৰ এডিটিং চেডিটিং বিলাক শিকি আহিছে বোলে। সেইবিলাক নিজে কৰে সি চব, উম। আমিও ধৰ প্ৰায়ভাগ জেগাত গৈয়ে থাকো যে সি মানে সেইবিলাক জেগাৰে ব্লগিং কৰি পেলাই দিয়ে থাকে।
অহঁ এইবোৰত মানে তোমাৰ কি জানা মানে ষ্টাৰ্টিঙত মানে কি হয় মানুহবোৰে, তোমাৰ ষ্টাৰ্টিংতুটো চবে কৰি দিয়ে।
উম
টো মানে তোমাৰ হিনদৰ মানে জল্দি জল্দি মানে বস্তুটো লাগে ন।
উম
পটককেটো নাপায় বস্তুটো এইটো কাৰণে এনেই এৰি দিয়ে।
উম উম।
সেই বস্তুটোৱে কিবা এটা পাবৰ কাৰণে অলপ ধৈৰ্য লাগিব।
উম।
এনেই যদি অলপ মানে ভিডিঅ' বোৰ এৰি থাকে বনাই থাকে। ষ্টাৰ্টিংত ধৰ ইনভেষ্ট যাবই এনেইও অলপ খৰচা হ'ব। কিন্তু এক দুই বছৰৰ পিছত যদি লাহে লাহে ভাইৰেল যাব লয় তে তাৰপিছত আৰু অন্য নৰখে আৰু তেতিয়া আহি থাকিব, আৰু ঘূৰে অঁ, সেইটো টাইমলৈকে মানে ৰখিব কাৰণে ধৈৰ্য নাথাকে।
তাৰ তোমাৰ ধৰ ব্লগিং কৰি থকা ধৰ এতিয়া তিনি চাৰি বছৰ মান হৈ গ'ল তাৰ, বহুত দিনৰেতো তাৰ আইডিটো ইনষ্টাগ্ৰামৰ।
অঁ
এবাৰ মাজতে সেই আই ডি ব্লক হওঁতে যে তাৰ আই ডি এটা ব্লকো হৈ গৈছিলে, তেও এৰা নাই সি কৰি আছে।
আঁহ এইবোৰ প্ৰব্লেম থাকে বাৰু অলপমান।
উম
তেনেকৈ এ আমাৰ লগৰ এটা আছিলে, তাৰু এনেকে ইউটিউব চে নেলটো থকা মানে হেক কৰি দিছিলে। তাৰপিছত আকৌ অ এনেকে মানে কণ্টেক্ট কৰি কেনে আইডিটো আকৌ ঘুৰুৱাই আনি মানে বহুত খিনি হেৰি লাগিলে কিন্তু তাৰ সেইটো টাইমত। আমি খিনি আনিছিলো বাৰু। উম, আমি বাৰু এতিয়ালৈকে ব্লগিঙত ধৰা নাই।
কি তোমাৰ যাৰ যোনটো আৰু নিজৰ নিজৰ চইচ থাকে ন। তেনেকুৱা টাইপ আৰু এতিয়া আমি ব্লগিং কৰি ঘূৰি ফুৰি লৈ মানে অলপ কেপিটেল এটা লাগে না।
উম।
অলপ দিগদাৰ হয় সেইটো কাৰণে অলপ বিজনেছত যদি তুমি সোমাই যোৱা- যদি তুমি ধৰিলোৱা মানুহ-চানুহ ৰাখি দিয়া তেনেকে মই এতিয়া পাৰ্টনাৰশ্বিপ কৰা আছে। দুইটাই মানে পইচা ইনভেষ্ট কৰি কেনে তাত গাহৰিটো পুহি আছো- তাত মানে এজন ল'ৰাজন ৰাখিছো, মাহে মাহে সাত হাজাৰকে দিওঁ। চোৱা চিতা কৰে মানে তাতে থাকে। ত' তেনেকে আমাৰ হৈ আছে, এতিয়া তোমাৰ প্ৰায় পঞ্চাশটা মান গাহৰি আছে। দুইতাৰে মিলাই পঁচিছটা পঁচিছাকে কিনিছিলো।
উমঁ' ভালেই তেতিয়া হ'লে।
উমঁ' মানে বেচিব আৰু লাগিব বাৰু- তিনি চাৰি মাহ মান তাৰপিছত আৰু ধুনীয়া এ কেপিটেলটো আহিলে মানে তাৰপিছত আৰু অলপ তোমাৰ গাহৰি উঠাই দিম
উম।
বাকী খিনি দি তোমাৰ এই ইজন লগৰ লগত মানে যোনটো কাপোৰৰ পাৰ্টনাৰশ্বিপটো যে সেইটো কৰিম ভাবিছোঁ
মোৰ তোমাৰ ব্ৰইলাৰ ফাৰ্মখন চলি আছে এতিয়া আৰু এই ব্ৰইলাৰ বিলাক মৰে যে খুব এইটো টাইমত মানে এইটো টাইমত কমকে সোমালোঁ আৰু। উমঁ' সেইটো কাৰণে তোমাৰ ডিমপাৰা ব্ৰইলাৰ এটা পাই যে সেইটো সোমাই দিছোঁ।
অহ-অহ'।
সেইটো ধৰ ডিমটো পাৰি দিয়ে তাৰপিছত মই নিজে এনেকুৱা লাইটৰ হেৰিত ওলাব পাৰি যে পোৱালি ওলাই পেলাই আকৌ ফাৰ্মত দি দিওঁ আৰু। তেনেকুৱা তোমাৰ আছে দুশটামান। সেইটোৱেই, লগৰটো মানে কৰি দিয়ে অলপমান হেল্প আৰু- ব্ৰইলাৰ ফাৰ্মখনত আৰু গাহৰি ফাৰ্মনৰ গাহৰি খিনি প্ৰায় বিক্ৰীয়ে কৰা হ'ল এইবাৰ। আৰু আছে কেইটামান, সেইকেইটা মানে থৈ দিয়া আছে আৰু।
উমঁ উমঁ, দিয়া ঠিক আছে দিয়া নহ'লে ন'।
উমঁ' হ'ব দিয়া।
মই মানে যাওঁ এফালে।